হেল্ল' অ দিব্যা ক আছো দে তোৰ উম
ও চলি আছে দে। বহুত দিন ফোন কৰা নাই। ফোন এটা কৰো।
আজি বা কি মনত পৰিল?
আৱে নাই বহুত দিন ক'তো যোৱাই নাছিলো ওলাই যাব লাগিছিল নহয় ক'ৰবাত দূৰ জেগাত ফু ফুৰাকে।
তাকেই মানে কি কেনেকুৱা টাইপত ক'ত যাবি?
তই ভাবচোন অলপমান ময়ো তাকে ভাবি পোৱা নাই ক'ত যোৱা ভাল হ'ব।
ফুৰাকে মানে এতিয়া যাব পাৰি এ আৰ জে বি বুলি এখন ফাৰ্ম আছে। এই আৰ জি বি ফাৰ্ম বুলি এখন।। হেৰি মিৰ্জাৰ ফালে আছে। তাতে দুপৰীয়া মানে খাই, খাই বৈ আহিব পাৰে দিনটোৰ কাৰণে। চুইমিং পুলো আছে। গৰমত চুইমিংও কৰিব।। পতে তাতে, আ। হেৰিও আছে তোৰ কি বুলি কয় মাটিত যে গা ধুৱে যে বাট বাট হেৰি বাত বাত বুলি যে কয় বাত বাত সেইটো আছে। মাটি দি গা ধোৱাটো ভাল ন, অ' নহয় নহয় মানে মাটিত। মাটি মাটি দিয়ে মানে গা ধোৱে মানে গা ধোৱে মাটি মাটিদিয়ে মানে গা ধোৱে মানে গা ধোৱে বোকাত গা ধোৱে যে সেইটোৱে আৰু তাতে সেইটো আছে। সেইটোত মানে গা ধুব লাগে মানে। আমাৰ দেহাটো কাৰণে ভাল দেহটো ভালে ৰাখে স্বাস্থৰ কাৰণে ভাল।। সেই টো আছে। তাৰ পিছত তোৰ মানে কি বুলি ক'য়। তাৰে খাদ্য টোও ভাল মানে পোৰা একদম ফ্ৰেছ ফ্ৰেছ টোৰ চবজি শাক চবজি শাক -পাচলি বিলাক চব মানে। একদম পূৰা ফ্ৰেছ হয়। ধুনীয়া একদম তাৰে নিজে।। খেতি কৰে। তাৰে খেতি কৰা আমাক। খোৱাব আমি আমি মানে কি খাম আমি।। কিন্তু কলে হ'ল, চব আছে তাতে একদম পুৰা। ফুল ফুল মানে গছ গছনি ধুনীয়া।। একদম মানে প্ৰকৃতিটো। কি ধুনীয়া হেৰি মই ইউটিউবত পাই আছিলোঁ। ক'ব পাহৰি আছিলোঁ তহঁতক। আজি ফোন কৰাৰ কাৰণে মনত পৰিলে। মই এই এইটো যোৱাকালি মই পাইছিলোঁ মই। ইউটুবত।
গাড়ী চাড়ী গাড়ী ভাড়া কৰি নিব।।
নালাগে অ হেৰি মিৰ্জা বেছি।। বেছি দূৰ নহয় টোৰ হেৰি আমাৰ স্কুটাৰ লৈ পেলাই গ'লেই হ'ল। বেছি কিলোমিটাৰো নহয়। বি বিশ পঁচিছ কিলো পঁচিছ ত্ৰিছ মান হ'ব। পইচাও বেছি নহয় কিমান ধৰা।। হাজাৰমানত হৈ যাব আ, পাৰ পাৰ্চন যদি হিচাপ কৰোঁ। আমি কিমান আমি খোৱালোৱা চব অ আৰামছে। ছয় এপোৰ মানে ইমানো হি নহয় পাৰিম বাৰো সেইখিনি হেৰি কৰিব পাৰিম আপোনাৰ পাঁচজন ছজনান ল'ৰা হলে ধুনীয়াক আমি গ'লো ৰবিবাৰটো ৰাতিপুৱাইি গলে হিলে আহিলো।
উম, টিপিং, টিপিং কৰাও নাই
অ', তাতে চুইমিং কৰিব পাৰিবি ধুনীয়াকে
গৰমত। গৰম যি গৰম পৰিছে লাহেকে তোৰ আৰু জুলাই মাহে আহিব জুলাই মাহটো চবৰে বন্ধ দেচোন।
অ', জুলাই মাহতো যাব পাৰি তাতে তাতে বহুত মানুহ যায় চাগে
নতুনকে পপুলাৰ হৈছে নেকি? মোক পঠাবিছোন তই ৰিল, ইনষ্টাগ্ৰামৰ এইটো লিংকটো।
পেজটো পঠাই দিম মই। নতুনকে আৰু নতুনকে, মানে, তোৰ ৰ, একদম নত কোনো নহয়। দুই বৰ, দেৰ, দুই বছৰমান হ'ল। কিন্তু প্ৰমোচন টো এতিয়া, মানে, বেছিকৈ হৈছে উম।
অ'
বুত যাইচু যাব পাৰি বঢ়িয়া লাগে বঢ়িয়া লাগিব তাতে নহ'লেত হেৰি আছে একলেণ্ড আছে একলেণ্ডতো ভাল লাগে অকলে, তটো মানে পানী আছে ত ততে অ' তাতে যোৱা নাই ন বহুত বছৰ মোৰো হ'ল বহুত বছৰ তাতে ভুল ভুলয়া মানে সেইটো আছে ন! ভাল লাগে কিন্তু গ্লাছ আহ সেইকাৰণে তাতে মজা লাগে আৰু তোৰ এই যি পানী আছে যে গৈ এ দ দ হেৰি ঢৌ যে আহে যে, ত তাতেও ভাল লাগে তাত। ও মজা লাগে
হ কলমজিন্স পানিটো অলপ লেটেৰা
পান পানীটো পানীটো লেতেৰা মানে পানীটো এতিয়া চা এতিয়া বৰ্তমানটো মানুহ কম যাই আছে না জুলাই মাহত স্কুল চিস্কুল বন্ধ হ'ব স্কুল বন্ধ হ'লে তেতিয়া মানুহ ল'ৰা ছোৱালী বহুত আহিব বাটচ্ছা তেতিয়া তেতিয়া বেছি লাগিব। এতিয়া এইটো মাহত
উম! এইটো মাহত কম হ'ব।
অ' এইটো এইটো মাহত ইমান সেই নাই
পেণ্ডিং হৈ আছে কাজিৰঙা ট্ৰিপ আছে
কাজিৰঙাটো কাজিৰঙাটোতো এতিয়া নহব। কজি ৰঙাটো কাৰণ এতিয়া বন্ধ বৰ্ত বৰ্তমান কাজিৰঙা বন্ধ আ তোৰ অক্টোবৰ নৱেম্বৰত, খুলিব
তাকে দাৰ্জিলিংও যাব দাৰ্জিলিং
অ' সেইবোৰ সেইবোৰ যাব সেইবোৰ এতিয়া যাব পাৰি ধুনীয়াকে অ সেইবোৰ বোৰত যাব পাৰি, কিন্তু মই কি কৈছো মই তই তই, যিহেতু মানে হেৰি হিচাপত কৈছো ইয়াতে বৰ্তমান মানে ফাৰ্মত মানে আবেলি আবেলিকেও যাব পাৰি। যাব পাৰি। সেইটো নিজৰ ওপৰত কথা আৰু নহ
ৰাতিয়ো খোলা থাকে নেকি?
অ' ৰাতিয়ো থাকে ৰাতিয়ো থাকে ৰাতিও যায় মানুহ
ত তাতে কি ষ্টে কৰিব পাৰি।
অ' পাৰি আৰামছে বহুত আছে বহুত ৰুম আছে তাতে ধুনীয়া একদম তাতে তোৰ হেৰি অ সেইটো ষ্টেইঙৰ বে বেলেগ হ'ব মানে। থাকাটো বেলেগ বেছি হ'ব। থাকাটোত বেছি হ'ব। আৰু তো ৰা ঠাণ্ডা দিন হলে বন ফায়াৰো কৰিব পাৰি। পাৰ্টি কৰিলো এতিয়া গৰমৰ দিনত বন ফায়াৰ নাই উম ঠাণ্ডা দিনত ঠাণ্ডাত অ ঠাণ্ডা দিনত বেছি ভাল লাগে।
ৰম মানুহে এটা ঘ এক মানে কি সাঁতৰিব যাই চাগে সাঁতৰি ঘূৰি আহে, সেইখিনিয় কৰে।
সাঁতোৰাই মাইন সতোৰা আৰু মই যে ক'লোঁ, তোৰ হেৰি কি বুলি কয় তোৰ বোকাৰ-বোকাৰটো যে পানী তাতে মানে অলপ গা ধুব লাগে মানে মেইনটেইন কৰি ৰাখে একদম পুৰা ভালকে মান পুৰা একদম মেন্টেন কৰি ৰাখে, আৰু-আৰু তাতে মানে ঘোৰা জেগাও বহুত আছে। বহুত মানে ডাঙৰ এটা এৰিয়া হয়
ডঙৰ এৰিয়া ন
গাওঁ-গাওঁৱে চহৰটো নহয় কিন্তু মানে ফুৰিব মানে বহুত ধুনীয়া মানে হেৰি
লগৰতে ঘৰৰ-ঘৰৰ ওচৰত চাগে মিৰ্জাৰ মিৰ্জজাৰ তাৰ ওচৰতে হ'ব, উম
যাব পাৰি লগ যদি আছে, তাকো লৈল লগত
অ'
পাৰি আৰু বঢ়িয়া লাগিব। বেছি খৰচো নহয়
হাতত পোন্ধৰশ আনিব লাগিব আৰু
অ' সিমানেই-সিমানেই অ সিমানে থিক হব।
এইটো যদি কৰো হয়, এইটো কৰি উঠি পেলে ছিকিম এটা কব লাগিব। ম প্লে নহলে শুন না এই আৰু এটা বস্তু আছে, বহুতে কাম নকৰে এই মোৰ দাদা এজনে গৈছিল আন পুৰণা বেচ কেম্প গৈছিল।
ক'ত আছেটো?
তোৰ
আচ্ছা নেপাল নেপ দূৰ হ'ব ন যাব দিব লাগিব ন ত তাৰ কাৰণে আমাৰ হেৰি লাগিবি ফিচা লাগিব। ফিচা নেপালত লাগে নেকি আজিকালি নালাগে মানে আগত নাগা নাছিল। লাগে বোধৰে মোৰ মানে চিয়'ৰ নহয় মই নাজানো ইমান ভালকে এতিয়া লাগিব পাৰে, নতুন নিয়ম কৰিব পাৰে। কিন্তু মই যাওঁতে নাছিলে আগতে দহ বছৰ।
ম মাউণ্টে মাউটব যদি বেছ কিয় নথাকে ন, তাতে মই গৈছো অকলে গৈছোল ট্ৰেভেলিং।
চলো চলো গৈছিলে বা কিমান কিমান দিনৰ।
হ'ল আজি এ এ এ এএসপ্তাহ বেছি হ'ল ঘূৰি ঘূৰিছে।
কিমান দিন আছে তাতে।
আছিল তাতে মা' ভালেখিনি দহ পোন্ধৰ দিন মান আছিল তাতে।
দ'হ -পোন্ধৰ দিন।
মানে হে এক্স। এইটো বাজেটটো এতিয়ালৈ কোৱা নাই আৰু।
আচ্ছা আচ্ছা।
দ'হ -পোন্ধৰ মান যাব চাগে।
অ' যাব যাব যাব। এ বাইক লৈ গৈছিলে নেকি?
কেনেকে আৰু মাউণ্ট এভষ্ট মেইন। মাউন্ট এভষ্ট বেচ কেনেকে বাইক লৈ যাবি তই। খোজ কঢ়ি যাব লাগিব অ ন এইটো গাড়ীত গৈছে। মানে ট্ৰেইনত।
আচ্ছা তেলাৰ বিষয়। অ' ঠিকে আছে ভালে কৈছে। অকলে যোৱাতেও মানে এ এটা বৰিং। এটা চেলেঞ্জিং। অকলে যোৱাতো মানে। খালে কি কয় অকলে মানে বৰ লাগে ন যিমান যি আৰু লগৰ বিলিলাক।
চেল্ফি কেমেৰা লয় কিবা ৰেকৰ্ড ব্ৰেক কৰিছেটো। অসম অসমৰ কিবাহে পাইছে।
হয় নেকি তোৰ তোৰ কি হয় চিনি পাওঁ।
অ' আমাৰ ছিনিয়ৰ আছিল কলেজত। সেই আছাম ৰেকৰ্ড বুক। খুব ৰেকৰ্ড। নেকি মত নাম হৈছে।
আমিও যদি কৰিব পাৰিলো, প্লেনিং এইটো ভালকে এটা।
ট্ৰেকিং কৰাটো ভাল। ট্ৰেকিং কৰা ট্ৰেকিং কৰিলে ফিট। ভালা থাকে। আৰু বহুত কষ্ট লাগে কৰা ট্ৰেকিং কৰাত। চবেই নোৱাৰে ট্ৰেকিং টৰিব। ট্ৰেকং, ট্ৰেকিং কৰাত আজিকালি বহুত। বহুত বেছি প্ৰচলিত, সবেই কৰে। এই যেনে থুম জং পিক থু জং পিক। মোৰ না ৰিচেনলি লগৰ এটা গ'ল তুমজাংত গৈ আহিছে দুদিনৰ ট্ৰেক।
উম।
আমি যাব লাগিব ৰ।
আমি যাব লাগিব। আমি এতিয়া সোমাইছে আমাৰ যাবৰ কাৰণে।
অ', পিষ্ট-পিছত যোৱা নহয় আৰু ই
পিছত-পিছত এনাও ইতু, ইতু, ইতু। ইতু, ইতু।
পিছতাও নহয় আৰ
পিছত নহয় আৰু। এ না এইটো এইখিনি সময়তে যদি হয়। তেতিয়াহে হ'ব, নহ'লে পিছত আৰু কত হ'ব।
এই প্লেনটো জল্দি বনাও। তই মোক ক
হুম, অ', হ'ব দে-হ'ব দে। প্লেনটো-প্লেনটো বনা, অ', না বনা মানে একেলগ গোটেইখিনি কথা পাতিব লাগিব। মিলি পেলাই। তেতিয়াহে হ'ব।
তাকে। দে মই যাও দে, এই বজাৰ আছে অলপ কৰি আহো। বাই, ৰাখো হা। দে।